অ', শুনিছানে মোৰ মাতটো।
অ', শুনিছোঁ শুনিছোঁ।
কি কৰি আছা?
এয়া আছো এনে বাহিৰতে বহি, তুমি?
মই এনেই ফেনৰ তলতে বহি আছো, জিহে গৰম পৰিছে।
তাকে গৰমটো দিনক দিনে বাঢ়ি গৈছে।
তাকে ভাত পানী খালা নে?
ভাত নাই খোৱা।
অ', কলেজলৈ গৈছিলা নে নাই?
উম গৈছিলোঁ, সোনকালে গুচি আহিলো।
অ', ঘৰত ভাল নে চবৰে।
আছে আৰু, তোমাৰ?
মোৰো অ', আছো আৰু যেনে তেনে আৰু, কি ক'বা কিন্ত অলপ, অলপ অসুবিধা থাকিব ঘৰত।
নাই, উম।
বাকী আমাৰ কলাক্ষেত্ৰৰ ছাইডে এইবাৰ প্ৰগ্ৰেম ওলাই নহয় ক কৰ্মশালাত যাব, যাম বুলি ভাবিছো নেকি?
বাকে যাব লাগিব এ পাই।
তাকে বিশ তাৰিখৰ, পৰা দিছে বুলি শুনিছোঁ।
কৰি আছে ন, এতিয়া আৰু এনে কি কি দিছে বাৰু?
তাত তোমাৰ, বৰগীত সত্ৰীয়া নৃত্য, গায়ন বায়ন, দোহাৰ, এই-এইবোৰ দিছে আৰু।
প্ৰশিক্ষণ, প্ৰশিক্ষণ দিবলৈ বাহিৰৰ পৰা কোনোবা আহিব নে, নে স্থানীয় লোকে
নাই বাহিৰত, গুৱাহাটীৰ পৰা আহিব বুলি কোৱা শুনিছো মই।
এ তোমালে ফো-ফোন কৰিলো মানে এটা বিশেষ টপিক লৈ ফোন কৰিলোঁ।
কোৱাচোন বাও।
টপিকটো হে, তোমাৰ আমাৰ সাম্প্ৰতিক অসমীয়া সমাজত বা অসমীয়া সভ্যতাত
হয়।
হয়, বহিৰাগত সংস্কৃতি অৰ্থাৎ, পশ্চিমীয়া সংস্কৃ যিটো প্ৰভাৱ দেখা যায়, যি সংস্ক এতিয়া অসমীয়াৰ জাতীয় স্বাভিমানৰ যিটো গৰিমা বা যিটো অসমীয়া সংস্কৃতি লুপ্তপ্ৰায় অৱস্থাত পৰিণত কৰিছে।
হয়।
হয়। সেই বিষয়ে তুমি কি ক'ব বিচাৰিবা বাৰু? এতিয়া তোমাৰ, অসমৰ সংস্কৃতিটো নাইকিয়া হৈ পৰিছে। হয়। বাহি বাহিৰৰ সংস্কৃতি আমাৰ অসমৰ মানুহে আকোৱালি লৈছে। এতিয়া বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ বাহিৰৰ পৰা আহি অসমত উপলব্ধ হৈছে। হয়।
এতিয়া তুমি ধৰি লোৱা এতিয়া অসমৰ খাদ্য বাহিৰলৈ যাব পৰা নাই কিন্তু বাহিৰৰ যি খিনি খাদ্য বস্তু আমাৰ অসমত উপলব্ধ হয়। এতিয়া তুমি ক-কোন বাহিৰৰ আমাৰ কল মানে ভাৰতৰ বাহিৰলৈ যোৱা তুমি আমি খোৱা খাদ্য তাত ক'তো নোপোৱা, এতিয়া তাত তাৰপৰা যদি আমাৰ অসমলৈ মানুহ আহে, তেতিয়া তেওঁলোকৰ খাদ্য আমাৰ অসমত উপলব্ধ হয়।
হয়। অকল চাবলে গ'লে অকল খাদ্য বুলিয়ে নহয় সংস্কৃতিৰ ক্ষেত্ৰখনো পশ্চিমীয়া সংস্কৃতিৰ দিশে ঢাল খাই গৈছে। হয় হয়। এতিয়া যদি তুমি চোৱা আমাৰ অসমীয়া যিটো জাতীয় স্বাভিমান বিহু
হয় হয়।
হয়, বিহু সংস্কৃতিৰ বৈশিষ্ট বা গুৰুত্বপূৰ্ণ এতিয়াও দেখা যায়, কিন্তু সেই বিহু সংস্কৃতিৰ বিপৰীতে যিখিনি পশ্চিমীয়া সংস্কৃতি বা ৱেষ্টাৰ্ণ কালচাৰ আছে তাৰ ব্যৱহাৰ খিনি বেছি দেখা যায়। হয়। কাৰণ তুমি যদি চাবলে যোৱা এখন ফাংচনত এটা অসমীয়া বিহু গীত বা বৰগীত গোৱাৰ পৰিৱৰ্তে হিন্দী গীত গোৱাৰ পৰিমণটো বেছি।
হয় হয়।
আৰু তোমাৰ ঠিক সেইদৰে খাদ্যৰ ক্ষেত্ৰত যদি চাবলে যোৱা, অসমীয়াৰ যি পিঠা পনা আছে
হয়।
হয়। পিঠা পনা, দৈ, চিৰা, মুড়ি, সান্দহ কোমল চাউল, লস্কৰা এইবোৰতো মানুহে চিনি বুজিয়ে নাপায় আজিকালি ল'ৰা ছোৱা লী আৰু তোমাৰ কিন্তু তোমাক যদি তুমি যদি ধৰা কোনোবা সৰু ল'ৰা ছোৱালীক যদি সোধা দৈ চিৰা লস্কৰাই এইবোৰ কি তেওঁলোকে একো চিনি নাপাও বুলি কব কিন্তু ম'ম চাওমিন ৰোল ফাষ্ট ফুড বা এইখিনি যিখিনি মানে চাইনিজ অৰ্থাৎ ৱেষ্টাৰ্ণ যিবোৰ ফুড
হয়।
এইখিনি তেওঁলোকে সহজতে চিনি পায়।
হয় হয়।
আচলতে এই গোটেই খেলটো মানে হৈছে তোমাৰ আমাৰ যিখিনি তোমাৰ ভাৰতীয় যি উন্নয়ন হৈছে উন্নয়নমুখীৰ দিশে যিটো গতি কৰিছে ভাৰতবৰ্ষ তাৰ লগে লগে আমাৰ যি সভ্যতা আমাৰ সংস্কৃতিৰ যি গৰিমা সেয়াও ডুব গৈছে।
হয় হয়।
মই তুমি চা চোৱা তুমি জানাই মইয়ো সংস্কৃতিৰ লগত জড়িত মানুহ। কিন্তু সেই ক্ষেত্ৰত চাবলৈ গলে শ্ৰীমন্ত শংকৰদেৱৰ এখন নাটক বা ভাওঁনা চোৱাতকৈ বলিউড বা হলিউডৰ যদি এখন ফিল্ম চিনেমা হলত লাগে। তাত মানুহৰ ভিৰটো বেছি হয়। হয়। এয়া আমাৰ সন্মুখত জ্বলন্ত উদাহৰণ হিচাপে দেখা দিছে।
এতিয়া বৰ্তমান যদি এখন ভাওঁনা মানে তোমাৰ টিকট কাটি চাব লগীয়া হয়। আমাৰ অসমৰ মানুহসকল সেইখন ভাওঁনাখন চাবলৈ নাযায় কিন্তু এটা এখন যদি বলিউডৰ বা এ ফিল্ম এখন হিন্দী ফিল্ম এখন এতিয়া চিনেমা হলত বহুতো টকা খৰচ কৰি আমাৰ অসমৰ মানুহসকলে চাবলৈ যায়। এখন ভাওঁনা পাতি
ঠিক কথা কৈছা। আমাৰ অসমীয়া মানুহে টান পায়। হয়, এইটো ঠিক কথাই কৈছা তুমি যদি চ উদাহৰণ কৰিবলৈ যদি তুমি চাবা যেতিয়া এখন ভাওঁনাত যদি খুব বেছি তুমি এশ টকা যদি টিকেট কাটা প্ৰত্যেক জন ব্যক্তি হয়তো ভাওঁনা ঘৰত এজনো ব্যক্তি নাথাকিবও পাৰে।
হয়।
হয়। কিন্তু তাৰ বিপৰীতে যদি তুমি চিনেমা হলত এখন হিট হিন্দী মুভি যদি তুমি লগাই দিয়া হয়। তেতিয়া হয়তো পাঁচশ ছশ টিকেট হ'লেও মানুহে দৌৰি হেতাও ওপৰা লগাব চিনেমাখন চাবলৈ।
হয় হয়।
হয়। কিন্তু এই সভয়তাটোৱে আমাৰ সংস্কৃতি আমাৰ জাতীয় স্বীকৃতিক কালিমাহ আনিছে বুলি আমি ক'ব পাৰো।
হয়।
কাৰণ এ যদি এনেকে যদি চলি যায়। এনেকে যদি চলি যায় তেন্তে নিশ্চয় আমাৰ এই অসমীয়াৰ গৌৰৱ মই সংস্কৃতিৰ স্বৰ্ণসৌধ নিশ্চয় এদিন লুপ্তপ্ৰায়অৱস্থা হল
হয়। তোমাৰ তুমিতো সংস্কৃতিৰ লগত বহুতো জড়িত আমি এই এই সমস্যাসমূহ নাইকিয়া কৰিবলৈ আমি কেনে ধৰণৰ ব্যৱস্থা লোৱাচিত তুমি কি বুলি ভাবা?
এই সমস্যাসমূহ আচলতে নিৰ্মূল কৰিবলৈ হ'লে বত আমি একচুৱেলি নিজেই সচেতন হ'ব লাগিব।
হয়।
হয়, কাৰণ যদি বহিৰাগতৰ যি সংস্কৃতি বা ৱেষ্টাৰ্ণ কালচাৰ যে আমাৰ মাজত সোমাই আছে। সেই কালচাৰ খিনি যদি আমি ব্যৱহাৰ নকৰোঁ, সোমালেও যদি আমি ব্যৱহাৰ নকৰোঁ, তেন্তে নিশ্চয় ৱেষ্টাৰ্ণ কালচাৰ বা পশ্চিমীয়া সংস্কৃতিয়ে আমাৰ মাজত গঢ় লৈ উঠিব নোৱাৰে।
হয়।
আৰু এই ক্ষেত্ৰত অসমীয়া জনসাধাৰণ বা ভাৰতীয় জনগন সচেতন হ'ব লাগিব, যাতে তেওঁলোকে ভাৰতীয়। বস্ত্ৰ ভাৰতীয় খাদ্য। ভাৰতীয় সংস্কৃতি ভাৰতীয় সভ্যতাৰ বা ভাষা ব্যৱহাৰ কৰে।
হয়, হয়।
মই ইংলিছৰ ৰাষ্ট ইংলিছটো হৈছে ভাষা, কিন্তু ভাৰতীয় জাতীয় ভাষা হৈছে হিন্দী।
হয়।
আৰু অসমৰ হৈছে অসমৰ মাতৃভাষা হৈছে তোমাৰ অসমীয়া। ঠিক তেনেদৰে প্ৰত্যেকজনে ব্যক্তি যদি সচেতন হয় নিশ্চয় এই ব্যৱস্থাটো নিৰ্মূল হ'ব বুলি মই ভাবোঁ।
হয়, হ'ব বাৰু, এই আমি যদি অসমীয়া সংস্কৃতিটো আগবঢ়াই নিবলৈ হয় অসমতে নহয় আমি অসমৰ বাহিৰতো এই অসমীয়া সংস্কৃতিৰ প্ৰবল ঢৌ উঠাই তুলিব লাগিব।
হয়।
নিশ্চয় ঠিক কথা কৈছা। কাৰণ কেৱল অসমতে যদি আমি এইটো সীমাবদ্ধ কৰি থওঁ নিশ্চয় বিশ্বৰ প্ৰেক্ষাপটত আমাৰ এই সংস্কৃতিৰ গৰিমা। কেতিয়াও উদ্ভৱ হৈ নুঠিব।
হয়, হয়।
ঠিক যেনেদৰে অসমৰ বিহুৱে স্বীৃতি স্বীকৃতি পালে বিশ্ব দৰবাৰত। ঠিক যেনেকে অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে মৰ্যদা লাভ কৰিলে।
হয়।
ঠিক একেদৰে আমাৰ এই অসমীয়া প্ৰত্যেকটো সংস্কৃতি বিশ্বৰ দৰবাৰ যাতে প্ৰতিষ্ঠিত। হ'ব পাৰে তাৰ কাৰণে আমি প্ৰত্যেকজন অনা অসমীয়াই আমি লক্ষ্য ৰাখিব লাগিব।
হয়।
গতিকে, নিশ্চয় এই বিষয়ে আগলৈ আমি আলোচনা কৰি যাম।
আলোচনাই নহয়, আমি এই এই বিষয়টোৰ পৰা আমি কাম কৰি দেখাব লাগিব।
ঠিক ঠিক কথা তুমি এইটো আমি নিশ্চয় কাম কৰিম আৰু ভৱিষ্যতেও এই দিশটোৰ বিষয়ে।
হয়।
যি কৰিবলে, আমাৰ কৰণীয়খিনি নিশ্চয় কৰি যাম, আৰু তোমালোকৰো সহযোগিতা পাম বুলি মই
অ', হয়, আমাৰো সহযোগিতা পাব বাৰু, মুঠতে।
ঠিক আছে দিয়া, তেতিয়া।